হেল্ল' কি কৰিছে?
এয়া আছো ইনে।
ময়ো এ আছো আহ কি কৰিবা আৰু
এ ভাত পানী খালানে নাই?
ভাত পানী বনাইহে আছে হোৱা নাই এতিয়ালৈকে।
অ
অ তোমালোকৰ ভাত পানী বনাইছে নে নাই?
অঁ বনাই আছে।
হেল্ল'
আহ বনাই আছে।
অ সেইয়াই আৰু কিবা কাম কৰি আছিলানে নে এনেই আছিলা?
নাই এনেই আছিলোঁ তুমি?
মইয়ো ইনেই আছিলোঁ।
এই মোবাইলটোকে টিপি আছিলোঁ মোবাইল নোহোৱা কেনো আৰু কিমান দিন থাকিব পাৰিবা।
অ ন আকৌ এতিয়া গৰমততো কিনো কৰিবা আৰু এ গোটেই ৰ'দ কলৈকো যাবও নোৱাৰি কৰিবও নোৱাৰি ন?
অ এতিয়া মোবাইল নোহোৱাকে কিমান দিন থাকিব পাৰিবা এনেই
মোবাইল নোহোৱাকে বেছি দিন নোৱাৰো দেই থাকিবলৈ। খুব বেছি এদিন দুদিন থাকিব পাৰিম কিন্তু কবালে ফুৰিব যাব লাগিব তেতিয়াহে। তুমি?
ময়ো প্ৰায় এসপ্তাহ মান থাকিব পাৰিম।
অ অ ময়ো মই এদিন দুদিন থাকিব পাৰিম আৰু যদি কবালে ফুৰিব চুৰিব যাওঁ বা কেতিয়াবা তেনেকুৱা কিছুমান কলেজ কামত যদি বিজি হৈ থাকো। তেতিয়া চাগে অকমান লং টাইম পাৰিম আৰু কিন্তু এনে যদি ঘৰতে থাকো তেতিয়া নোৱাৰো আৰু। উম তুমি এনেই ফেভৰেট ফুড কি তোমাৰ‌?
নে আম তোমাৰ?
অ মোৰ মোৰো ফলটোতো আমেই হয় বাৰু আম খাই মই বহুত ভাল পাওঁ।
অ এইবাৰ উইকেণ্ডত কি কৰিবা?
এইবাৰ উইকেণ্ডত তেনেকুৱা একো প্লেনে নাইচোন এতিয়ালৈকে ভবাই নাই। তুমি কিবা প্লেন কৰিছা নেকি?
পৰিয়ালৰ সৈতে সময় কটাম কিতাপ পঢ়িম আৰু অলপ ভ্ৰমণ কৰাটো।
অ মোৰ উইকেণ্ডত এবাৰ তেনেকে প্লেন নাই। কাম এনেকা কাম আছে ন কলেজৰ মই এইখিনি কামতে অলপ বিজি থাকিম মানে।
সে ইণ্টাৰ্নশ্বিপ কৰিব দি আছোঁ যে কলেজৰ পৰা অলপ- প তাতে মানে অকন বেছি থাকিম আৰু বেলেগ- তেনেকা কৰি উইকেণ্ডত প্লেন কৰা নাই এতিয়ালৈকে। নাজানো আৰু ঘপ যে যদি হৈ যায় তেতিয়া যাম আৰু। উম।
এনে এটা জাতি চুপ- ছুপাৰ পাৱাৰ পালা পোৱাহেঁতেন কি কৰিলাহেঁতেন মানে কোনটো চিলেক্ট কৰিলাহেঁতেন?
চুপাৰ পাৱাৰ মই যদি এটা চুপাৰ পাৱাৰ পালো হয়- তেনেহ'লে মই ইনভিজিবল হ'ল হয়, তুমি?
মই এটা আ- টেলিপটিচন যে মুহুৰ্ততে যিকোনো ঠাইলৈ যাব পৰা শক্তি।
অ মই আকৌ মোলে মোক গাই ধুবলে মন যায়। অ মোৰো তেলিপডিশন মোৰো হবলৈ মন যায় দেই গায়েপ শুবলৈ মন যায় তেলিপডিশন হ'বলে। মই যেতিয়া তেলিপডিশন মই ত য'তে মন যায় ততে যাব পাৰিম ন। ফ্ৰীতে হা। আকৌ উৰি উৰি উৰা পাৱাৰটো যদি পাই যাওঁ ভাল লাগিব। হা হা।
এনে যদি কেতিয়াবা লটাৰী লাগি যায় তেতিয়া টকাখিনি কি কৰিবা?
আ তেনেকে লটাৰী যদি লগাই দিয়ে টকা কেইটামান মই জমা কৰিম। কেইটামান মই তোৰ- অ ধৰ জমা কৰি কেইটামান মোৰ নিজৰ খৰচ- উলিয়াম ন মই যি যি ফেভেৰেট বস্তু সেই বস্তুবিলাক কিনিম। জেগা ফুৰিবলৈ যাম খাম সেয়াই আৰু, তুমি?
কিছু টকা সঞ্চয় কৰিম কিছু পৰিয়ালৰ বাবে সঞ্চয় কৰিম আৰু কিছু- দুুখীয়া মানুহক সহায় কৰিম।
অ ঠিকেই ভাবিছা তোমাৰ এইটো- যোন তো চিন্তা ভাৱনাটো তো বহুত ভাল কৰিছা দেই।
উম।
উম। খুব কম মানুহে তেনেকে ভাবে ন যে মই দুখীয়া মানুহে সহায় কৰিম লোকক সহায় কৰিম। তুমি ভাবিছা এইটো বহুত ভাল ভাল কৰিছা মানে।
অঁ'
উম। তোমাৰ এনেকুৱা কিবা হেৰি অভ্যাস আছে নেকি যিটো তুমি ধৰ ভাবিছা যে মই বেয়া যে মই- সলনি কৰিব লাগিব।
তেনেকুৱা মানে কাম পিছলৈ ঠেলি ৰখাৰ অভ্যাস সলধিক কৰিব বিচাৰোঁ।
অ ন সেইটো চবৰে এইটোৱেই প্ৰব্লেম চবৰে এইটোয়ে সমস্যা মোৰো সেয়া ময়ো বৰ এলেহুৱা নিচিনা মোৰো সেয়া কাম পিছত কৰিম পিছত কৰিম আৰু মোৰ কিতাপ পঢ়া অভ্যাসতটো বেছি নাই মই ইমান মানে কনচেনট্ৰেট কৰি পঢ়ি থাকিব নোৱাৰো সেয়া মানে হাবি চেঞ্জ কৰিব মন আছে উম
অ এনেই যদি কেতিয়াবা এনেকৈ দেশ ভ্ৰমণ কৰিব মন যায় এনে ক'লৈ যাব বিচাৰিবা
দেশ ভ্ৰমণ কৰিবলৈ মই তেনেকেতো
কলৈ যাব বিচাৰিবা
মই জাপান খন বহুত ভাল পাওঁ মানে
জাপান দেশখন কিমান উন্নত জাপান দেশখন কিমান চাফা চিকুণ কৰি ৰাখে মানুহ বিলাকে মানুহ বিলাকক ইমান ধৰ ভাল সৎ চিন্ত ধাৰা হয় মোৰ মানে পানে যাবলৈ মন আছে তাত নতুন নতুন এয়া জেগা ফুৰিবলৈ মন আছে তাৰ তাৰ ফেমাচ তাৰ এইবিলাক ফে খানাবিলাক মোৰ খাবলৈ মন আছে টেষ্টি টেষ্টি নতুন নতুন ডিচেছ চেছ ট্ৰাই কৰিবলৈ মন আছে তোমাৰ এনে ফেভৰেট হে প্লেচ কি তুমি যা ফুৰিব বিচাৰিছা
মই দক্ষিণ কোৰিয়া বা জাপান ভ্ৰমণ কৰিব বিচাৰোঁ কিয়নো সেই দেশবোৰত মানে সংস্কৃতি আৰু- প্ৰযুক্তি খুব আকৰ্ষণীয়-
অ- সেইয়াই আৰু অ সেইকাৰণে মোৰ বহুত ভাল লাগে মানে। এ তোমাৰ এনেই ফেব্ৰেত চেলিব্ৰেটি বা এনেকুৱা কোনোবা আছে? কি তুমি তেওঁক লগ কৰিব বিচাৰিছা তেওঁ তেওঁৰ পৰা কিবা শিকিব বিচাৰিছা।
তেনেকুৱা জুবিন দা আছিলে যোনটো এতিয়া আমাৰ মাজত নাই।
অ।
তোমাৰ-
মোৰো জুবিন দাই বাৰু তেওঁ কিমান প্ৰকৃতি প্ৰেমী আছিলে তেওঁ এজন- তেওঁলোকৰ মানুহক কিমান সহায় কৰিছিলে মোৰ তেওঁৰ পৰা মানে বহুত কথা- শিকিব মন যায় তেওঁ কেনেকে ইমান লোকৰ প্ৰতি ইমান সৎ- মোৰতো তেন্তে তেওঁ মানে হ'বলৈ মন যায় কিন্তু তেওঁৰ নিচিনা হ'ব নোৱাৰো বাৰু- কিন্তু হ'লেও মানে মোৰ এজন ভাল ব্যক্তি হ'ব মন আছে একদম জুবিন দাৰ নিচিনা।
তেওঁৰ গানবোৰ মোৰ বহুত ভাল লাগে আৰু- তেওঁৰ গা গীতৰ পৰা মই অনুপ্ৰেৰণা পাওঁ- তেওঁৰ লগত- অ কৰি তেওঁ মানে জীৱনৰ অভিজ্ঞতা আৰু সফলতাৰ কথা জানিব বিচাৰো অ- তেওঁদৰে-
এয়া- তুমি এনেই কি খাই ভাল পোৱা বেছি কফি খাই ভাল পোৱা নে টি উম চাহ খাই ভাল পোৱা?
মই চাহ- খাই বেছিকে ভাল পাওঁ কফিও ভাল পাওঁ কিন্তু তুমি-
মই মোৰ চাহ মানে মই বেছিকে খাওঁ কিন্তু মই কফিও খাই ভাল পাওঁ চাহও খাই ভাল পাওঁ মানে। অ দুইটাই পাইছে বাৰু কফি আও চাহ কাৰণ কফি টো অকমান- মোৰ স্মেলতো ভাল লাগে গাখীৰ লগত মিলাই খাই বহত ভাল লাগে আকৌ ধৰ চাহটোতো মোৰ ক'বই নালাগে অল টাইম ফেভাৰেট চাহ মোৰ হ।
চাহৰ লগত কি খাই ভাল পোৱা?
তাৰ লগতে আৰু সৰু সুৰা ধৰ কেক হওক বিস্কুটে হওক, নামকিনে হওক এইবিলাকে খাই ভাল লাগে আৰু।
হোম।
উম তুমি এনেই স্কুল কলেজৰ তোমাৰ কিছুমান ফানী মেমৰি আছে নেকি যিটো তুমি ভাবি পেলাই বহুত হাঁহি উঠে?
অঁ যেতিয়া মানে টিচাৰ্ছ বিলাক অকমান বাহিৰত যায় ন লগৰবোৰৰ লগত হাঁহো খেলো সেইটো অকণমান ভাল লাগে।
অঁহহ। তাকে।
মোৰ মানে এবাৰ কি হৈছিলে এবাৰ মানে আমি ছাৰ এজনে পঢ়াই আছিলে কিতাপহে তাৰপা ছত মানে এ ক্লাছ ৰুমৰ ছাৰ ঘপকে নোহোৱা গৈছিলে তাৰপিছত ধৰ ষ্টুডেণ্ট বেছি নাছিলে বাৰু আমি কেইটামানে আছি লো আমি কিবা কিবি কথা পাতি আছো পিছ ফালৰ পৰা ছাৰ আহি শুনি আছে আমি গমেই নাপাও নহয়।
সেইটো মানে বহুত মানে ফানীও মানে অকৌ লাজো পাইছো আৰু যেতিয়া আমি ছাৰে কৈছিলে যে আমাক ইমান কথা চথা নাপাতিবা তোমালোকে হেৰি কৰি থাকা আৰু এবাৰ এনেকা মানে একজাম হলত মই সেইটোকে এ ছাৰ হঁতক চাই আছিলো যে ভাবি ভাবি লিখি থাকো। ছাৰ হঁতে মোৰ ওপৰতে ফকাচ কৰিছে ত' মোৰ ছাৰৰ তালে চাই হাঁহি দিলো কৈছে মোক ফানীয়ে কৰিব লৈ ছিলে আও
হ হ।
অঁ।
এ তুমি কেতিয়াবা নিজৰ বি ষয়ে অকণমান কোৱাচোন মই অকণমান জানিব বিচাৰোঁ।
মই নিজৰ বিষয়ে কি কম আৰু মই
সেয়াই আৰু মই নিজকে ভাবো যে মই এগৰাকী যে ইমানো ভাল মানুহৰ বাবে যে ভালেই হয়। আনৰ দুখটো সোনকালে মই বুজিব পাৰো। কাৰণ আৰু লোকৰ কাৰণে বেয়া ল গা সেইটো আছে দেই মানে মোৰ পুটুকে না মই চেলফিছ টাইপৰ নহয় মানে মোৰ নিজতকে বেছি মই আনৰতো ভাবোতে যায় যাৰ ফলত মোৰ বহুত এনেকুৱা লোকচানো হয়। লোকৰ কথা ভাবোতে ভাবোতে।
উম।
উম সেয়াই তুমি তোমাৰ কথা কোৱাচোন অলপ মোৰো জানিব মন যায়
সেই তেনেকুৱাই লোকৰ ক থাত মানে ভাবি ভাবি নিজৰটো পাহৰিয়ে যাওঁ কি কৰোঁ পাছত। পঢ়া, সংগীতো গাও তাৰপিছত আকৌ নাচো। নতুন নতুন অভিজ্ঞতা লাভ কৰাত ভাল লাগে তাৰপিছত ভৱিষ্যতে এজন সফল বক্তি হৈ পৰিয়াল আৰু সমাজৰ বাবে ভাল কাম কৰিব বিচাৰোঁ
অ' ঠিকে ভাবিছা তুমি বাৰু এই তুমি নে ছুইটচ খাই ভাল পোৱা নে স্পাইচি টাইপৰ খানা খাই ভাল পোৱা?
মই স্পাইচি ইমান খাব নোৱাৰোঁ কিন্তু ছুইটচ অকণমান ভাল পাওঁ আৰু
অ' তুমি স্পাইচি খাব নোৱাৰা?
উম নোৱাৰো।
উম মই দুইটাই ভাল পাওঁ কিন্তু মই ছুইচটো অকণমান কম ভাল পাওঁ। কাৰণ ছুইটছ খালে তুমি জানাই আজিকালি কিমান তেনেকে গা বেমাৰ আজাৰ হয় ন' স্পাইচি খালেও হয় বাৰু। উম উম।
মানে এনেকুৱা লিমিটত খাব লাগে আৰু
অ যিটোৱে খোৱা লিমিটত খাব লাগে মই স্পাইচিটো বেছি ভাল পাওঁ। অলপ মাচালেদাৰ সেইটো-সেইটো আৰু বেয়াই কিন্তু কি কৰিবা আৰু ন'
অ উম তোমালোকৰ ঘৰৰ ওচৰত এনে বিয়া পাতিছে নেকি?
নাই তেনেকে এতিয়া বিয়া সবাহ হোৱা নাই বাৰু।
অ মই তাৰ মানে গান শুনি আছো যে সেইকাৰণে।
অ নাই এইফালে মানে গাড়ী এখন গৈছে জানো কিবা কাপোৰৰ গাড়ী নেকি আজি আজি কালি তুমি জানাই দেখোন গাঁও বিলাকত আজিকালি কেনেকে কাপোৰ চাপোৰেই হওক বস্তু আহে তেওঁলোকে গান বজাই বজাই যায় ন সেয়াই আৰু ওচৰে পাজৰে তেনেকে একো বিয়া সভা নাই বাৰু খালি আজি মানে আমাৰ গাঁৱৰ নামঘৰ মানে মানুহ এঘৰে নাম গোৱা পাতিছে মানে তাৰ সেয়া আৰু সেয়াহে পাতিছে বাকী এনেই
নাম গোৱা
নাম গোৱালে মানে সেয়া আমাৰ সৰু পৰা মানে আমি ধৰ নাজানো আমাৰ আই আইতাহঁতক মাতিছে আইতাহঁত যাব চাগে। আকৌ আমাৰ ওচৰৰ গাঁও খনৰ আজি ভাওনাও আছে মানে। উম তুমি এনে ভাওনা চাই ভাল পোৱা নে ৰাস চাই ভাল পোৱা?
অ ভাওনা চাইও ভাল পাওঁ ৰাস চাইও ভাল পাওঁ ৰাস চাই বেছিকে ভাল পাওঁ।
অ এই আমাৰ গাওঁ ওচৰৰ গাওখনতে আজি ভাওনা আছে। কাহিনীটো মই গম পোৱা নাই বাৰু কিন্তু মাতি থৈ মাতিছে বাৰু মোক তেওঁ গাঁৱৰ মানুহখিনিয়ে যাম চাগে। যাম বুলি ভাবিছো তাকে কি হয় আৰু ৰাতিলেহে দেখা যাব।
অ,
ভাল লাগে ভাওনা চাই পেলাই তেওঁলোকৰ ভাওনা চাই মানে আমি কিছুমান ধৰ ভাওনা থোৰেদিও মানে মানে ভাল এটা ধৰ জ্ঞান দিয়ে ন? সৈতো বুজিব পাৰো। তাৰপিছততে সৰু সুৰা পোৱালিবিলাকে তেওঁলোকে নিজৰ এক্টিং বিলাক কেনেকে কৰে মানুহ বিলাকে তেওঁ অভিনয়বিলাক কেনেকে কয় সেয়া দেখিব পাওঁ যে ভাল লাগে।